হয়, কোৱা।
হয়, কি খবৰ?
অ', ভালে ৰ'বা, তোমাৰ?
উম, আছোঁ দিয়া, কিবা খালা নাই?
উম, খালোঁ খালোঁ, তুমি?
মই তেনেকে খোৱা নাই, তোমাৰ অকণ ৰাতিপুৱা উঠা দেৰি হ'ল যে।
অ', হয়নি?
অ', অ'। অকনমানে উঠি কৰিয়ে, তোমাৰ গা-পা ধুই আহি বহিছোঁহি জাষ্ট। অ', আজি ভাবিছিলোঁ অকণ কিতাপৰ গুৰুত্বৰ ওপৰত কথা পাতো বুলি।
অ', হয়, কোৱাচোন।
এতিয়া, কিতাপৰ গুৰুত্ব ক'ব গ'লে এইখিনি মানে কৈ শেষ কৰিব নোৱাৰি, আমাৰ জীৱনত কিতাপৰ গুৰুত্ব অত্যাধিক আছে। এতিয়া কিতাপ পঢ়িয়ে মানুহ বহুত ডাঙৰ হয়, কিতাপ পঢ়িয়ে মানুহ সকলো ধৰণৰ শিক্ষা শিক্ষা অৰ্জন কৰে নিজৰ জীৱনৰ আহিবলগীয়া পথত কিদৰে
কিদৰে আগবাঢ়ি যাব, হয়, হয়, একেবাৰে তুমি ঠিক কথাই কৈছা।
নিজ বা নিজৰ জীৱনত কিদৰে আহ, তেওঁলোকে কি কি কৰিব কি কি আহ, কৰিলে কি কি হ'ব সকলো বস সকলো জ্ঞান তেওঁলোকে মানে অৰ্জন কৰিব পাৰে আৰু।
হয়, হয়। কিতাপ মানুহৰ জীৱনৰ এক প্ৰকৃত বন্ধু বুলিয়ে ক'ব পাৰি, কিতাপৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰোঁ আৰু নতুন নতুন নতুন বিষয়ে জানিবলৈ সুযোগ পাওঁ।
হয়, হয়‌, ঠিক কৈছা আৰু কি কিতা কিতাপক তোমাৰ আহ, জ্ঞানৰ ভঁৰাল বুলিও কোৱা হয় এতিয়া সকলো বিজ্ঞানে যেনে তোমাৰ বিজ্ঞান হৈ গ'ল, ইতিহাস হৈ গ'ল, ভূগোল হৈ গ'ল, গণিত হৈ গ'ল বা ইংলিছ হৈ গ'ল যি পঢ়িব খোজো আমি সকলো বস্তুৰ জ্ঞান আমি শিক্ষা কিতাপৰ জৰিয়তে আমি অৰ্জন কৰিব পাৰো, গতিকে কিতাপক জ্ঞানৰ ভঁৰাল বুলিও কোৱা হয়। আৰু লগতে ই আমাৰ যি মন মগজু মন মগজুৰ বিকাশৰ ক্ষেত্ৰতো বহুত অৰিহণা যোগাই আমাৰ যি চিন্তা শক্তি সেই চিন্তা শক্তি বঢ়াই তুলে। আৰু আমি লগতে কিতাপ পঢ়িলে আমাৰ যি শব্দৰ ভৰা ল আমি বিভিন্ন ধৰণৰ নতুন নতুন শব্দবোৰ আমি শিকিবলৈ পাওঁ।
হয়, হয়। আৰু ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীৰ বাবে কিতাপ অতি প্ৰয়োজনীয় পাঠ্যপুথিৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কথা শিকে বা জীৱনত আগবাঢ়িবলৈ প্ৰয়োজনীয় জ্ঞান সকলোবোৰ লাভ কৰে কেৱল পাঠ্যপুথি পুথিয়েই নহয় গল্প, উপন্যাস, জীৱনী, বিজ্ঞান আৰু ইতিহাসৰ কিতাপেও আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে তুমি যেনেকে ক'লা যে কিতাপে আমাৰ মন মগজু সকলো সঠিক কৰি ৰাখে।
হয়, হয়, তুমি ঠিকে কৈছা আৰু লগতে মই ভাবো যে কিতাপে আমাৰ বহু ক্ষেত্ৰ ত্ৰত আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ অৰিহণা যোগাই আছে কিয়নো আমাৰ যি আমাৰ অসমীয়াই হওক। বা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি হওক সেই সংস্কৃতিৰ কথাবোৰ সংস্কৃতিৰ নীতি নিয়ম। সংস্কৃতিৰ আহ, আচাৰ ব্যৱহাৰ এইবোৰ সকলো বস্তু আমি কিতাপত ঢুকি ৰাখিব পাৰো ফলস্বৰূপে আগন্তুক আহিব লগীয়া যি আমাৰ আহ, বংশক যি তেওঁলোকে বস্তুবোৰ আহ গ'ম পাব পাৰে, তেওঁলোকে বস্তুবোৰ তেওঁলোকে বস্তুবোৰ বুজিব পাৰে।
হয়, হয়, আৰু কিতাপৰ পৰা আমি বহুখিনি জ্ঞান লাভ কৰোঁ যেনে ধৰা উম, আচাৰ-ব্যৱহাৰ তাৰ পাছত উ, আমাৰ লাগতিয়াল বহুখিনি তথ্য আমি কিতাপৰ পৰাই পাওঁ।
হয়, হয়, হয়, ঠিকে কৈছে আৰু কিতাপ আচলতে কেৱল পঢ়াৰ ক্ষেত্ৰতে নহয় এটা মনোৰঞ্জন মনোৰঞ্জনৰ ক্ষেত্ৰত ক্ষেত্ৰতটো যথেষ্ট এটা আহ যথেষ্ট মানে ভাল এটা উপায় এতিয়া কথা ক'ব গ'লে। এতিয়া মোবাইলত চিনেমা চাব পাৰি বা বিভিন্ন ধৰণৰ বস্তু চাব পাৰি এইটো হয়, কিন্তু মই ভাবো যে কিতাপ ৰ অভ্যাসটো বহুত বেছি ভাল আৰু বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ কিতাপো আছে যেনেকে বুঢ়ি আইৰ সাধু কথা হৈ গ'ল বিভিন্ন ধৰণৰ সাধু কিতাপ আছে, বিভিন্ন ধৰণৰ চুটি গল্পৰ কিতাপ আছে সেইবোৰ পঢ়িও আমি নিজৰ সময় অতিবাহিত কৰিব পাৰো।
হয় হয় আৰু কিতাপ পঢ়াৰ অভ্যাসে মানুহক শৃংখলাবদ্ধ ধৈৰ্যশীল আৰু সৃষ্টিশীল কৰি, সৃষ্টিশীল কৰি তোলে যেনে ভাষা জ্ঞান বৃদ্ধি কৰাৰ লগতে তাৰ পিছত কল্পনা শক্তিও উন্নতি কৰে।
হয়, হয়, হয় তুমি ঠিকে কৈছা আৰু মই ভাবিছো আমাৰ কি কিতাপ পঢ়াৰ যিটো অভ্যাস আমি নাই কমেও দিনত আ নাই বুলি ক'লেও আমি মই ভাবো যে অ অন্তত দহ মিনিট এটা কিতাপ পঢ়াৰ আমি অভ্যাসটো আমি ৰাখিব লাগে। তুমি কি বুলি‌ ভাবা?
উম হয়, হয় তুমি ঠিকেই কৈছা আৰু কিতাপ পঢ়িলে আমাৰ মনটোও ভালে থাকে, আমি বহুখিনি তথ্য আমি কিতাপৰ পৰা জ্ঞান লাভ কৰিব পাৰো আৰু কিতাপৰ লগতে পেপাৰ পঢ়াও এটা ভাল অভ্যাস বুলি মই ভাবো।
হয় হয় তুমি ঠিকেই কৈছা। পেপাৰেই হওক বা কিতাপেই হওক আমি যিমান সেইখিনি বস্ত পঢ়িম সেইখিনি আয়ত্ত কৰিম আমাৰ সিমানে যি আছে আমাৰ শব্দকোষ আমাৰ যি মনৰ ভিতৰতে এটা শব্দকোষ থাকে সেই শব্দকোষ চহকী হৈ হৈ গৈ থাকিব আমি নতুন শব্দবোৰ শিকিবলৈ পাম। নতুন নতুন আমি আহ নতুন নতুন যি চিন্তাধাৰা চিন্তাধাৰাৰ লগত আমি চিনাকি হ'ব পাৰিম ফলস্বৰূপে আমাৰ যি বৌদ্ধিক বিকাশ, বৌদ্ধিক বিকাশ আমাৰ বাঢ়ি গৈ থাকিব আৰু লগতে মই ভাবো কি কিতাপ কেৱল বৌদ্ধিক বিকাশ বুলিয়েই নহয় কিতাপ কিতাপ আমাৰ যি ব্যৱহাৰিক জ্ঞান ব্যৱহাৰিক জ্ঞানৰো আহ আমাৰ এটা যথেষ্ট ভাল উপায়। কিয়নো আমি নিজৰ জীৱনত কিদৰে আচাৰ আহ ব্যৱহাৰ কৰি আমি চলিব লাগে, ডাঙৰক সন্মান কৰিব লাগে, সৰুক মৰম কৰিব লাগে আৰু লগতে বহুতো ধৰণৰ শিক্ষা শিক্ষা আমি কিতাপৰ পৰা পাওঁ যি আমাৰ ব্যৱহাৰিক জীৱনত আমি আহ ব্যৱহাৰিক জীৱনত আমি সেইখিনি প্ৰয়োগ কৰিব পাৰোঁ আৰু লগতে আমাৰ যি ব্যৱহাৰিক জীৱন সেইটো আমি ভালকে চলাই নিব পাৰো আৰু সকলোৰে মৰমৰ আমি পাত্ৰ হ'ব পাৰো।
হয়, হয়, মই ভাবোঁ যে বৰ্তমান ডিজিটেল যুগতো কিতাপৰ গুৰুত্ব কমি যোৱা নাই। ইণ্টাৰনেট বহু তথ্য উপলব্ধ হ'লেও কিতাপৰ পৰা পোৱা গভীৰ জ্ঞান আৰু বিশ্বাসযোগ্যতা অতুলনীয় আৰু সেয়েহে কিতাপক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে আমি গ্ৰহণ কৰিব পাৰিলে ভাল মানে আমি গ্ৰহণ কৰো আৰু। আৰু নিয়মিতভাৱে কিতাপ পঢ়া অভ্যাস গঢ়ি তোলাতো উচিত আমাৰ সকলোৰে
উম হম, হয় ঠিকে কৈছে আৰু কিতাপ বুলি ক'লে এতিয়া অকল চুটিগল্পৰ কিতাপেই হওঁক বা তোমাৰ ধৰি লও আ, ধৰি লোৱা সাধু, সাধু কথাৰ কিতাপেই হওক বা পঢ়া শুনাৰ কিতাপেই হওক তেনেকুৱা নহয় কিতাপ কেইবা ধৰণৰ থাকে। এতিয়া ধৰি লোৱা তোমাৰ ধৰ্মৰ কিতাপ থাকে বিভিন্ন ধৰণৰ তোমাৰ আহ, আলোচনী বোৰকো কিতাপ বুলি ক'ব পাৰি এক প্ৰকাৰে। কিছুমানে ধৰ্ম গ্ৰন্থ পঢ়ি ভাল পায়, কিছুমানে সাধু কথা কিতাপ পঢ়ি ভাল পায়। কিছুমানে স্কুলৰ কিতাপবোৰ পঢ়ি ভাল পায়, কিছুমানে কলেজৰ কিতাপবোৰ পঢ়ি ভাল পায়, মই ভাবো যে মূলত আহ, আমাৰ প্ৰাধান্য এইটো হ'ব লাগে যে আমি কিতাপ পঢ়োঁ। কি কিতাপ পঢ়ি আছো সেইটো আমি ইমান এটা গুৰুত্ব নিদিলেও হ'ব। কিন্তু মূলত আমি যিটো শিক্ষা অৰ্জন কৰিব বিচাৰো, সেই ক্ষেত্ৰত আমি আহ, সেই ক্ষেত্ৰত কিতাপবোৰ পঢ়াটো মই ভাবো যে বিশেষকে আমাৰ আমাৰ কাৰণে লাভৱান হ'ব, এতিয়া কোনোবাই নিজৰ ধৰ্মৰ নিজৰ আহ, জাতি-জনগোষ্ঠী, নিজৰ কলা কৃষ্টিৰ বিষয়ে অকণ জানিব বিচাৰে, তেতিয়াহলে সেইখিনি জ্ঞান সেইখিনি জ্ঞান তেওঁ মানে অৰ্জন কৰিব পৰা অহ, আমাৰ ভৰষা-ভৰসা কৰিব পৰা আমাৰ আহ যি উৎস, সেই উৎস কিতাপৰ পৰা আমি বিভিন্ন ধৰণৰ জ্ঞানবোৰ অৰ্জন কৰিব পাৰোঁ, এই সকলো ধৰণৰ জ্ঞান ৰীতি নীতিয়েই হওক বা আমাৰ পূৰ্বপুৰুষৰ আচাৰ ব্যৱহাৰ কেনেকুৱা আছিল
হয় হয়, তুমি ঠিকেই কৈছা আৰু বহু মানুহে মানে কিছুমান বেলেগ জনজাতি, জাতি জনগোষ্ঠীৰ বিষয়ে জানিব বিচাৰে, সেইবোৰ মানে বিভিন্ন ধৰণৰ কিতাপো পোৱা যায়, সেইবোৰ পঢ়িলেও আমাৰ মানে বিভি, এটা জাতিৰ জনগোষ্ঠীৰ আমাৰ খাদ্য, ধৰি লোৱা, খাদ্যৰ আভাস আৰু তেওঁলোকে কেনেদৰে জীৱন পালন কৰে, আৰু তেওঁলোকৰ আঁহ, মানে দৈনন্দিন জীৱনৰ মানে ব্যৱহাৰ, সেইবোৰ সকলো আমি কিতাপৰ দ্বাৰায়েই জানিব পাৰো, যেনে বড়োসকলৰো বহুধৰ, বিভিন্ন ধৰণৰ কিতাপ আছে। বড়ো, ৰাভা, সকলোৰে কিতাপ আছে, আমি সেইবোৰ পঢ়িলেও আমাৰ জ্ঞান বিকাশ হ'ব। আৰু কিতাপ কেৱল পাঠ্য জ্ঞানেই নিদিয়ে, ই মানুহৰ নৈতিক শিক্ষা সামাজিক মূল্যবোধ আৰু জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে।
অ', হয় ঠিকেই কৈছা আৰু কিতাপ কোৱা হয় যে কিতাপ কেতিয়াও পুৰণি নহয়, এতিয়া মোবাইল আমি কিনাৰ পিছত পাঁছৰ ছবছৰ পিছত কিতাপ পুৰণি হৈ যায়, কিন্তু কিতাপ এখন থাকিলে মই ভাবো যে, সেই কিতাপক আমি কেতিয়াও পুৰণি বুলি ক'ব নোৱা আৰু লাগিলে নাই কমেও যদি আ সেইটো বস্তু কিতাপক আমি কেতিয়াও পুৰণি নকওঁ, কিয়নো মোবাইলত আমাৰ কিন্তু পঢ়ো, কিন্তু কিতাপক কেতিয়াও আমি পুৰণি বুলি ক'ব নোৱাৰো, নহয়নে?
হয় হয়, একেবাৰে ঠিক কথা কৈছা, কিতাপ জ্ঞানৰ ভঁৰাল আৰু মানুহৰ জীৱনৰ আটাইতকৈ বিশ্বস্ত বস্তু, কিতাপৰ সহায়ত আমি বিভিন্ন ধৰনৰ তথ্য আমি লাভ কৰো। ত' আমি কিতাপক কেতিয়াও
এতিয়ালৈকে।
উম, ত' কিতাপক আমি কেতিয়াও পুৰণি বুলি ক'ব নোৱাৰো। যি ধৰি লোৱা, তুমি যে ক'লা কিমান? যিমান দিনৰ পুৰণি নহওক, তেতিয়া আমি যিমান দিন পুৰণা কিতাপে পঢ়ো, তেতিয়া আমাৰ বেছিহে আমি তথ্য জ্ঞান লাভ কৰিম। পুৰণি সময়ত কি হৈছিলে? পুৰণি, ইতিহাসৰ বিষয়ে আমি বিশেষকৈ মানে পুৰণি জাতি জনগোষ্ঠীৰ বিষয়ে আমি বিশেষকৈ জানিবলৈ সফল হম।
হয়, তোমাৰ প্ৰিয় কিতাপসমূহৰ ভিতৰত কেইটামান কি কেইখনমান কিতাপৰ নাম ক'ব পাৰিবানে?
উম, প্ৰিয় কিতাপ বুলি ক'বলৈ গ'লে, মোৰ বিভিন্ন ধৰণৰ কিতাপ আছে যেনে ধৰি লোৱা, হম। সাধু, সাধু কিতাপেই হওক, বা বিভিন্ন গল্প, উপন্যাস আদি। ধৰ্মগ্ৰন্থ, তাৰপিছত জীৱনীমূলক, তাৰপিছত আৰু বিজ্ঞানৰ বিভিন্ন কিতাপ, ইতিহাসৰ বিষয়ে কিতাপ, সেইবোৰৰ আমি পঢ়ি নতুন নতুন তথ্য আমি গ্ৰহণ কৰিব পাৰো।
হয় হয়, মোৰ বহুত একেবাৰে কেইবাখনো প্ৰি প্ৰিয় কিতাপ আছে যেনে, তোমাৰ উদাহৰণহিচাপে ক'ব গ'লে, বুঢ়ীআইৰ সাধু হৈ গ'ল লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখা আহ আৰু সৰুতে মই বহু এ তেনেকুৱা কিতাপ পঢ়িছিলো লগতে আৰু মৃ মৃতুঞ্জয় বুলি কিতাপ এখনও আছে যি নেকি আ মাজত লেখকৰ লিখক বা এজনে লিখা হয় তেওঁ তাৰছত আৰু ঢেৰ কিতাপ আছে যেনে মই অসমীয়া আহ হালধিয়ে চৰাই বাও ধান খায় তেনেকুৱা ধৰণৰ কিতাপ আ ঢেৰ কিতাপ আছে যি মোৰ প্ৰিয় হয়?
হয় হয় আৰু হস্তীৰ বিদ্যাৰ্ণব। সেই পুথিখনো মই পঢ়িছোঁ সেইখন বহুত মানে হস্তিৰ বিষয়ে বহুতখিনি তথ্য আছে তাতে কেনেদৰে হাতীক পালন কৰে হাতীৰ কেনেদৰে মানে ব্যৱহাৰ কৰিব লাগে মানে হাতী কেনেদৰে ছাল চৰণ তেওঁ মানে হাতীৰ বিষয়ে বহুত ধৰণৰ কথা পোৱা যায়।
হয়-হয়-হয় ঠিকে কৈছা আৰু কিতাপৰ পৰা বিভিন্ন ধৰণৰ বস্তু পোৱা যায় তথ্য যিদৰে তুমি হাতীৰ কথা ক'লা ইতে হাতীৰ কথা বুলি নহয় বিভিন্ন ধৰণৰ বিশ্বৰ সকলো অনুষ্ঠান আমি কিতাপৰ পৰা অৰ্জন কৰিব পাৰো আৰু কিতাপৰে মই ভাবো যে ভৰষা কৰিব পৰা একমাত্ৰ আহ ভৰষাযোগ্য অ উৎসৱ
হয় হয় সেয়ে আমি সকলোৱে দৈনিকভাৱে কিতাপ পঢ়াটো উচিত। আৰু শিক্ষিত আৰু দায়িত্বশীল নাগৰিক হিচাপে আমি নিজকে গঢ়ি তোলাতো উচিত কিতাপৰ পৰা সেইকাৰণে কিতাপ পৰ গুৰুত্ব আমাৰ জীৱনত বিশেষ
হয় হয় ঠিকেই কৈছা। বাকী ঠিকে আছে দিয়া আজিলে কিতাপৰ যি খিনি কথা আলোচনা কৰিলো আমি বহুত খিনি বহুত সিখিনি কথা শিকিব পাৰিলোঁ।
হয় হয় তোমাৰ পৰাওঁ মই বহুখিনি জানিবলৈ সক্ষম হ'লো।
হয় হয় বেলেগ এটা দিনত আকৌ আলোচনাত লিপ্ত হ'ম।
হয় হয় দিয়া উম।